অ', অ', ফোনটো কাতি গ'ল ৰবা, এই কি কোৱা অমিতহতৰ পিনি কি ক'লা?
মই কৈছো, অমিতহঁতৰ পিনে বোলে পানীৰ দাম আৰু তোমাৰ চাৰে সাতশ লিটাৰত সাতশ টকা বোলে।
চাৰে সাতশ লিটাৰত সাতশ টকা?
অ'।
হা।
অ', সি মোক কৈছে সেইদিনা।
এইটো অলপ বেছি নহল নেকি মানে?
মই কৈছো, আমাৰ ইফালে মাত্ৰ দুইশ টকা সিহঁতৰ বোলে বহুত।
পাহাৰ-পাহাৰৰ ওপৰত থাকে কাৰণে নেকি?
হয়, চাগে পাহাৰৰ ওপৰলৈকে যাই ন গাড়ীখন সেইকাৰণে চাগে এক্সট্ৰা পইচা লয়।
এক্সট্ৰা পইচা কি ল'ব, একশ টকা হে এক্ট্ৰা লব ল'লে, মানে ধৰি লোৱা দুশ টকা পানী ধৰিলে আৰু তিনশ এটা ল'ব পাৰে আৰু।
সেইটোয়ে গম নাপাওঁ, সিহঁতৰ পিনে ইমান দাম? কিয়, এই মাককো সুধি লৈছে মানে সাতশ বুলিয়ে কৈছে মাকেও।
আচ্ছা আৰু কি বুলি কয় অ', তাহঁতৰ পানীবোৰ একদম তাহাঁতৰ ঘৰলৈ যাব পাৰি না, আৰু পাহাৰত কি পানী নাই নেকি? কমি নেকি পা- পাহাৰত পানী।
পাহাৰত পানী কমি মানে তোমাৰ সিহঁতৰ বোলে তলফালে চাপ্লাই পানী দিয়ে হা, তলফালৰ পৰা চাপ্লাই পানী যদি কেতিয়াবা পানী শেষ হয় বা কিবা প্ৰব্লেম দিয়ে মটৰটোত তেতিয়া বোলে সিহঁতে কিনিব লাগে, এনে চাপ্লাই পানীয়েই।
আচ্ছা চাৰে সাতশ তথাপিও বহুত বেছি লৈছিল তাহাতক কব গ'লে।
তে সাতশ টকা ত মান লাগেই।
অ', কি বুলি কয় ধৰি লোৱা ৰেগুলাৰ কাষ্টমাৰ নহয় নেকি, এ আমি আৰু তোমালোকে ধৰি লোৱা কাষ্টমাৰ হয় বা ৰেগুলাৰ নহলেও আমা এই চোন দে দুশ টকাই লয় চোন, ধৰি লোৱা কাবাৰ নতুনকে আজি ল'লে একনৰ ই দুশ টকাই লয় আমাৰ ইখিনি।
আৰে আমাৰ ইপিনে দুশ টকাই সিহঁতৰ ইপিনে দাম বেছি চাগে।
তাঁতৰ যাম পাইছি মানে তাঁতেতো আমাৰ
তোমাৰ চবত তোমাৰ চবতে বেলেগ বেলেগ দান তোমাৰালোকে খোৱা প কাৰণে কি কৰা
আমাৰ খোৱা পানী কেনে আমাৰ ফিল্টাৰ কৰে পানীটো ফিল্টাৰ কৰি কেনে খাওঁ আমি অ ক্লন পানী আহ ত পুৰা মজা পানী এই বিশ ষাঠি লিটাৰৰ বটলটো কি না
অ বিশছ লিটাৰি বটলটো
হয় প্ৰো ষাঠি টকা খ পাওঁ চাহ সেইটোনা
তোমাৰ অ মানে নেকি?
অ আমাৰ ন দুটা আছে এটা বি বেইলি আছে বেইলি চাটি লয় আৰু যিটো তোমাৰ এটা বিচলে দিছে নে
উম আমাৰ বেলি হওক বিচলোৰী হওক চবতে আমাৰ পঞ্চা আছে মানে আমাৰ মানে কি তোমাৰ পানী প্ৰাইচবোৰ চব জাগাতে বেলেগ বেলেগ যেন পাও
এ পানীৰ প্ৰাইচ বেছি হয় বুজিাইছ বা দহ বিশ টকা বা এশ টকা পঞ্চাশ টকা ডিফাৰেঞ্চ হব অমিত আৰুত দেচোন আমাৰ চ চাৰিগুণ বেছি তিনি গুণ বেছি মান দুশ দুশ দু ছশ ছয়শ এ তিনি গুণক পালি ছয়শ হয়। চাৰে তিনি গুণ বেচিচোন মানে
কাৰণ তোমাৰ কি জানা আমাৰ গাঁৱৰ পিনে সাতশ লিটাৰ নে চাৰে সাতশ লিটাৰ পানীৰ দাম এশ টকা তাৰপিছত আৰু তোমাৰ মই যিটো লিটাৰী বটলৰ কথা ক'লো সেইটোৰ দাম বিশ টকা
বিশ লিটাৰটো বিশ টকা। বা ই ইমান কম
তে গাঁৱত পানী আছে ন তাতে তোমাৰ দমকল চমকল আছে পুখুৰী আছে সেইকাৰণে তাৰ পানীৰ অভাৱ নাই
অ এই ডিমাণ্ডো বেছি নাই আৰু তাতে পানীৰ
সেইটোয়ে তাতে মানে কাৰ অভাৱ হোৱা শুনচা আজি আমাৰ পানী নাই বুলি গাঁৱত
নাই নাই গাঁৱত মানে এ মোৰো আমাৰ গত নহম বৰিং চৰিং আছে পানী নষ্টব থাকে আৰু বা ওচৰত মানে ধৰি লও লাইন চাইন গ'ল ওচৰত দংকল চংকল আছে কোৱা চোৱা আছে মানে গাঁৱত বাৰু থাকে ন বহুত বেছি থাকে ন চ' সেইটো কাৰণে
আমাৰ বাৰু মামাহঁতৰ বৰিং নাই ইতে দমকলে আছে দমকল দিয়ে লৈ যায় আৰু
আমাৰ ককাহঁতৰ সেই আছিল কোঁৱা আছিল আক পিনি বোম বহুত ডাঙৰ কোঁৱা এটা আছিল আৰু পিছপিনি আছে তোমাৰ দমকল আৰু আমাৰ নিজাকে আৰু পাৰ্চনেলি এটা আমাৰ বৰিং কৰি লৈছে আৰু অ, কি বুলি কয় অ পাৰে আমাৰ প পানীয়ে ইউজ কৰি থাকে তাতে বেছিকে আৰু আমিতোতে গুৱাহাটীতে থাকো ন গাৱত ইমান
ত সেইটোৱে তোমাৰ মানে আৰু এনেকুৱা হৈছে আৰু তোমাৰ হেৰি হাইষ্ট দহ পোন্ধৰ বছৰ যাক গুৱাহাটীত পানী ভালকে নাইকিয়া হৈ যাব
দহ পোন্ধৰ বছৰৰ কথা কৈ আছা তুমি আৰু চাৰি পাঁচ বছৰ ৰখা হ'ব পানী একচুৱেলি কেনেকুৱা টাইপৰ ব্যৱস্থা কৰিব লাগিব জানা পানীৰ
অ,
তোমাৰ এই যে নদীৰ পানী কিবা পিউৰিফাই কৰাৰ ব্যাবস্থা লাগ যিটো তোমাৰ এই ডুবাই চুবাইত কৰে ডুবাই চুবাই তোমাৰ সাগৰ থাকে যে সাগৰৰ পানীটো ক্লিন কৰে ক কৰি তাতে ডুবাই তোৰ ন হয় ততে পান কট পানী ল যিমান খান্ডা তুমি হা আমাৰ ইয়াতেহে আছে বাৰু তাই তুমি তুমি ডুবাইত বা গছ তাতে তুমি পেট্ৰল পাবা বহুত বেছি মানে পানী কম পাবা তাতে মাটি সানিলে পেট্ৰল পাবা পানী নাপোৱা। বুজি পলা? মানে কি এ হেই পাবা আৰু এ কি বুলি কয় পেট্ৰলত কি কয়? পেট্ৰল যে ৰিফাইন কৰিলেহে পেট্ৰল ওলাই, ডিজেল ওলাই তাৰে আগত কি বুলি কয়তো এটিটো? অ কো মানে পেট্ৰল-চেট্ৰল যে আমি অ ক্লুড অইল ক্লুড অইল মান তলৰ খানলে ক্ৰুড অলইহে পাবা তুমি। মানে তাতে আৰু কি বুলি তাৰে পানীখিনি দেখা নাই মানে কি কি বুলি কয়? তাৰে বহুত মানে কম্পানী-চপানী আছে পানী খিনি পিউৰিফাই কৰে। পিউৰিফাই কৰি এনেকুৱা দুবাইখন চলিছে ন। চ' ইয়াতেও, ইয়াতেও এনেকুৱা ব্যৱস্থা কৰিব লাগিব। ধৰি লোৱা এই ব্ৰহ্মপুত্ৰ নদী যে আছে, এই ব্ৰহ্মপুত্ৰৰ পানী অই ক্লিন কৰিব, ক্লিন কৰিকেনে কেনেকুৱা হেই কৰিব সেইটোৰ ব্যৱস্থা কৰিব লাগিব ইয়াতে।
পৃথিৱীত তোমাৰ চেভে-চেভেণ্টি ওৱান পাৰ্চ পানী আছে অ।
অ চছেভেনটি ওৱান পাৰ্চেন্ট পানী আছে। কি বুলি কয়, এই পানীটো কোনটো ইউজ প কোনটো আমাৰ ধৰি লোৱা নিট দৰকাৰ পানী খোৱাৰ কাৰণে সেইটো ওৱান পাৰ্চেন্ত নাই বুজি পালা। যিটো ভাল পানী আৰু, চব পানী তোমাৰ নিমখীয়া এনেকুৱা পানী পাবা।
তোমাৰ মানে বৰ্তমানৰ যোনবোৰে পানী বেচি আছে, সিহঁতৰ ভাবাচোন কিমান পানী।
তাকেতো এ তাৰ কাৰণে ধৰি লোৱা অ
পুৰা মানে তোমাৰ আমি পানী কিনো, সিহঁতো কাৰোবাৰ পৰা কিনি আনে ন।
হম হম।
সিহঁতৰ কেনেকুৱা পানী ভবা না অভাৱে নাই।
তাকেটোৰে, এই পানীৰ বিজনেছ কৰা কৰাটোৱে ভাল হ'ব নেকি বৰ্তমান তেন
সিহঁতেৰ বা কিমানকে লয় বেচাৰ? আমিহে দুইশ দিওঁ। সিহঁতে কিমানকে লয়?
তাহাঁতৰ আৰু একচলি কি জানা তাহাঁতে টিঙদি ভৰালে চল্লিশ টকা মান মানে দিয়ে আৰু, যৰ পৰা পানীটো ভৰাই। চল্লিছটকা মান দিয়ে আৰু, চল্লিছ পঞ্চাছ টকা এটা দি পঞ্চাশ টকা এটা দিয়ে, অ চাৰে সাতশ লিটাৰত পঞ্চাশ টকা দিয়ে। যৰ পৰা নভৰাই। আৰু কি, অ মানে তোমাৰ পঞ্চাশ টকাৰ তেল ধৰি লোৱা। অ পঞ্চাশ টকাৰ এ ধৰি লোৱা যোনটো মানুহ ৰাখে আৰু সেয়া ধৰি লোৱা আৰু পঞ্চাশ টকা তাৰ লাভ থাকে একগাড়ীত। বুজি পালা? মানে পঞ্চাশ টকাত তাৰো গাড়ী মেন্টেনিনচ, পঞ্চাশ টকা মানুহৰ খৰচা, আপ ডাউন আৰু পঞ্চাশ টকাত পানী আৰু। পানী নেখা আৰু তোমাৰ যদি পানীটোৰ পানীটো যদি তোমাৰ নিজা হয় আৰু একদম টুটেলি, বাদ নিজৰ পানী ক'ত পাবা আৰু কথা ন বেগৰ পৰা লাগ
সেইটোৱে সেইটোৱে অ সেইটোৱে।
মানে পাৰ গাডী এনেকুৱা চিষ্টেম থাকে আৰু।
আজিকালিচোন গুৱাহাটীত থাকা টানেই গিছে।
অ মানে এইটো পানী বিজনেচটো মই এই মোৰ একচোৱেলি এটা লগৰে এটা আছে। অ কি বুলে কৰিছিল আৰু তাইক গিয়ে মোক এনেকুৱা টাইপ কৈছিলে কথাবিলাক। কি কৰিছিল সি কৰিছিল মানে সি কি হ'ল তাৰ মেইন প্ৰব্লেমটো কি, তাৰ মানে তাৰ গাড়ী খান আছে ভা়ৰাত। সি ইপিনে ভাড়াৰ পইচা দিব লাগে, ই পিনে দিব লাগে, তাৰমানে আৰু মানুহ মানে পানী পায়। বুলো এই এইচতে বহুত কম্পিটিচন, বহুত মানুহে মানে পানী দিয়ে ন। মানে সেইকাৰণে সিয়াৰ বস্তুটো অকমান লছত আছে ক'ব গলে গাড়ী ভা়ড়া বহুত দিব লাগে বোলে, বাৰ হাজাৰ নে কি দিব লাগে পন্ধৰ হাজ কলে নি। কি এনকা দিব লাগে এখন ডাঙৰ গাড়ী আৰু উম কি বুলি কয় অ সেই কেনে। পানীৰ গাড়ী পানীৰ গাড়ী মানে সেই আৰু তোমাৰ, মেজিকটেপ যে থাকে মেজিক পিছ পিনে যে খোৰাটো আৰু সেনেকুৱাটাইবৰ খোলা।
মানে চটা হাতী বুলি কয় নেকি?
অ', দুটা দুটা টেংকি ইয়াত দি যায় আৰু আৰামছে। ছেভেন ফিফটি ছে, অ', দুকন মানে দুটা হে টেংকি আাটি যায় আৰু আৰামছে। তাতে সেইটো আছে আৰু ই। মানে মাজতে কৰিলে তাৰ মানে চলছিল বাট পিছত অকমান সেই হ'ল মানে ই সি তাৰ মানে অকণমান টাইম ফিল বনাব লাগিব বুজি পাইছা মানে, তোমাকা মানে ধৰি লোৱা প্ৰথম পিছত তুমি ম ল'বা তোমাকতো গম নাপাব ন তুমি কেনেকুৱা মানে। কৰি চাও কেনুকা কৰা নাই কথাটো সেইটো হয় ন ধৰি লোৱা তোমাক চিনি নাপাব ধৰি লোৱা কাবাক কোনোবা এটা মানুত পানীৰ দৰকাৰ আছে তোমাক কেনেকৈ গম পাব তুমি যে পানী পানী যে দি আছা। পল ও য গম পায় সেনেুৱা থাককমান এডভাৰটাইজ টাইো কৰিব লাগিব। অকণমান বেলেগত চাই কম দামত দিব লাগিব এনে এক ডেৰ বছৰ দুই বছৰ মানে অকণমান কৰিব লাগিব তাৰপিছত আৰু তাৰ ফিনটো বহুত ভাল হৈ যাব আৰু বুজি পাইছা মানে নাকায়ে সি কৰি কেনে সেই পিছত কি কৰিলে ই আহ তোমাৰ এই যে বিশ লিটাৰ পানী বটল থাকে যে অ সেইবিলাক কি বিলাক সি দোকানী দোকানী দিয়া ষ্টাট কৰিলে আৰু সেইবিলাক এতিয়া বৰ্তমান সেইবিলাক ভুগি আছে।
সেইটো পানী কি সি নিজৰ ঘৰৰ পৰা আনে নেকি, খোৱা পানীটো।
নিজৰ ঘৰৰ পৰা নোৱাৰা সেইটো আনিব কাৰণে তুমি, এই পানীটো বাৰু নিজৰ ঘৰৰ পৰা দিব পাৰিবা তুমি হা। যিটো ছেভেন ফিফটি এম এল টো, সিটো নোৱাৰা, সেইটো তুমি সেইটো কাৰণে তোমাৰ বহুত কিবা কিবি থাকিব লাগিব ও। ডকুমেণ্ট থাকিব লাগিব, পানীটো পিউৰীফাই টেষ্ট কৰিব লাগিব চাফা হয় নে নহয়, তাৰ কাৰণে এইবিলাক বহুত চিষ্টেম থাকেও, মানে সেইবিলাক তোমাৰ ধৰি লোৱা এটা কম্পেনী টাইপ তুমি য'ত নকৰা কিয়, তোমাৰ ৰেজিষ্ট্ৰেচন থাকিব লাগিব, সেইবিলাকৰ ওপৰত। মানে ফুল আৰু ডকফু আৰে সেইটোতো পিউৰিফাইড পানী, সেইটো তুমি এটা সেই টাইপৰ পানী ন', সেইটো মানুহ ডাইৰেক্ট খাব। সেইটো ফিল্টাৰ নকৰে ন'। ডাইৰেক্ট খাবলৈ পানীটো, এইটো ক্লিন হ'ব লাগিব। এইটোতো তোমাৰ ডাইৰেক্ট খোৱা পানী নহয়, চ' সেইটো ক্লীন হ'ব লাগিব, ক্লীন হ'ব কাৰণে তুমি এই মেইনলি ফেক্টৰীৰ পৰাই আহে দিয়া এইবিলাক পানী। যদি তুমি যদি পানী এটা বিজনেছ কৰিব খোজা, ঘৰত এইবিলাক কৰিব পাৰা আৰু আৰামছে, আৰু পানী
আচ্ছা, আচ্ছা, অ', সেইটোতো হয়ে দিয়াচোন।
এক্সুএলি, পানীৰ বিজনেছ কৰিলে কেনেকুৱা টাইপৰ বিজনেছ কৰিব লাগে জানা? মানে ধৰি লোৱা, তুমি অ', পানীতো এই ধৰি লোৱা, এই বিশ লিটাৰ বতলবিলাক থাকে যে ও হা, বিছলিটাৰ বটলবিলাক থাকে, তুমি ষ্ট'কত আনি থৈ দিলা কিনি কিনে তুমি দোকানে দোকানে দি দিলা, এই সেনেকুৱা টাইপৰ কৰিব লাগে মানে, চেম চিষ্টেম, মানে না তুমি বনাবা, না তুমি কিনি মানে বেছিবা, তুমি চাপ্লাই দি থাকিবা খালি। ইয়াৰ পৰা আনি তাক চাপ্লাই দিবা আৰু। প্ৰথমে সব দোকানে দোকানে গ'লা, কৈ পানী এনেকা এনেকা দাম তাতে যিমান এহ যিমানে, তাতচাই দুই টকা হ'লেও কম দিবা, হা। বেলেগ যদি কয়, দোকান বেলেগ কয় বেলেগেই। - ই ইমান টকাত দিয়ে, তাৰে প্ৰ'ফিট মাৰ্জিনটো কম ৰাখি কেনে যিমান দোকানী-দোকানী আছে দোকানে দোকানে যাই কেনে ক'বা আৰু, মই ইমান-ইমান টকাত, কম টকাত মই ইমান বেছি মাৰোঁ আৰু পানীটো বেছি মাৰোঁ। কি বুলি কয়, হয় নহ এনেকুৱা ক'লে হ'ল তাৰপিছত কৈ সবৰে পৰা এনেকা অৰ্ডাৰটো-অৰ্ডাৰটো লৈ ল'লা, তাৰপাছত ছেম, বেলেগ জাগাৰ পৰা পানী দু ফেক্টৰীৰপৰা পানীটো উঠালা, উঠাই কেনে এই দোকানে দোকানে দি গ'লা আৰু সেনেকুৱা টাইপৰ।
কি ক'বা আৰু পানীৰ প্ৰব্লেম, পেট্ৰ'লৰ প্ৰব্লেম চব একেলগে হৈছে।
ট্ৰল প্ৰব্লেম, সেইকাৰণে পেট বৰ্তমান ইলেক্ট্ৰিক এইবিলাক আহিছে ন', যেনেকুৱা ইলেকট্ৰিক যে তোমাৰ তিচকিয়া যে সেই আছে যে অ তোমাৰ বহুত স্পীডত যায় যে ৰেপি'ড, উবেৰত থাকে যে। গ'গ, বাজাজ, এইবিলাক যে কিবা আছে অ'। সেই গ'গৰ তুমি সেই-সেইয়ো পাবা। এই পিছপিনে মানে পেচেঞ্জাৰৰ কাৰণে নহয়, মাল নিয়াৰ কাৰণে সেইটোও পাবা গ'গৰ তুমি। বাজাজ'ৰ বা ফিৰ'ৰ ফিৰ' আ, ফিজৰ'ৰ ইলেক্ট্ৰিক পাবা। এইটোৰো ইলেকট্ৰিক বনাইছে হা। এই সিবিলাকৰ দৰে তুমি এইটো বস্তু দিয়া ন', তোমাৰ প্ৰ'ফিট থাকিব। তেতিয়া তোমাৰ প্ৰাইচটোও কমকে দিব পাৰিবা দোকানত আৰু যদি তুমি এ, যদি পেট্ৰ'লৰ যদি দিয়া ন', তেতিয়া তোমাৰ পেট্ৰলৰ খৰচাটো এক্সট্ৰা আহি যায় বেছিকে। আ, সেই-সেইটোত যদি ধৰি লোৱা, সিটো যদি পিছপিনে যদি এই পানীটো বেচা ষ্টাৰ্ট কৰা ন' তেতিয়া তোমাৰ বেলেগৰ-বেলেগৰ তুমি এটলিষ্ট কমত দিবা পাৰিবা আৰু। তোমাৰ কেপাচিটি থাকিব, কাৰণ তোমাৰ পেট্ৰ'লৰ খৰচাটো বহুত কমি যাব ন', মোটামটি চেভেন্টি পাৰ্চেণ্ট ডাউন হৈ যাব, থাৰ্টি পাৰ্চেণ্ট মান কম হ'ব, ক'বা গেলি, কাৰণ লাইন বিল এই পেট্ৰলত থাৰ্টি পাৰ্চেণ্ট মানহে আহিব ক'ব গ'লে লাইনৰ বিল।
আচ্ছা, মাজতে তোমাৰ কিবা
পৰা, হা, হা কি ক'লা?
মাজত যে তোমাৰ কিবা এটা এপ ওলাইছিল নহয়, ইৰিক্সা যে বন্ধ কৰি
অ', অ' ইৰিক্সা বন্ধ কৰি দিয়ে, মানে তোমাৰ ধৰি লোৱা ৰখাই দিব পাৰে যে। এইটো, এই এইটোও এইটো কিবা ব্যৱস্থা লৈছে চাবা, এইটোও এতিয়া নোৱাৰিব চাগে কিবা কিবি কৰিছে চাগে তাৰে কিবা প্ৰচেছ থাকে তাৰ কিবা কৰিব লাগে যেতিয়া এইবিলাক নহয় আৰু। অ' ইউটিউবত তোমাৰ বহুত ভাইৰেল হৈ আছিল দিয়া, বহুত দি আছিল, এইবিলাকে চলি আছিল দেখা পাইছো মই। ময়ো চাইছোঁ বাৰু, কোনো এয়াতে ৰিয়ালত দেখা নাই আৰু মই।